হেল্ল'।
শুনিছো।
হেল্ল'।
শুনিছা?
অ', শুনিছো, তুমি শুনিছানে?
অ', শুনিছো শুনিছো কোৱা।
অ', হেৰি কি কৰিছা?
গেম খেলি আছোঁ।
অ', কি খেলি আছা? অনলাইন গেম, অ', আজিকালি এই অনলাইন গেমবোৰ খুব চলা হৈছে ন'?
একদম ট্ৰেণ্ডত আছে।
অ', কিন্তু সেইটো কাৰণত আমি আগতে যেনি বা বাহিৰত যে খেলা-ধূলা কৰিব যাওঁ সেইবোৰ কমি গৈছে এতিয়া।
সেইটো হয় বাৰু, কিন্তু ইয়াতে মাইণ্ডটো চাপ চাৰ্প হয় আৰু তোমাৰ।
কিন্তু মনোযোগটো অকল চাৰ্ভ হ'লেতো নহ'ব। হব ন আমাৰ আ শাৰৰিক সেইখিনিও টো থাকিব লাগিব।
কিন্তু কি কম আমাৰ এতে খেলিবলৈ যায় নহয়নো
মই শুনা নাই একো
মানে আমাৰ ইয়াতে খেলিব নো জাগা ক'ত আছে। গুৱাহাটীৰ
সেইটো হয় আজিকালি চহৰত জাগাবোৰ নাথাকে বাৰু গাওঁ ঘৰতহে জাগাবোৰ বেছিকে থাকে। খেলাৰ এনেকে বাহিৰত কিন্তু পাৰিলে আৰু খেল দিব লাগে আৰু
ত সেইটোৱে চাটত আৰু কেনেকে খেলিব পাৰি দেই নোৱাৰি দেই
এহ হেল্ল'
তাতে নোৱাৰি দেই খেলিব কেনেকে পাৰি চাতত
সেইটো হয় কিন্তু সেয়া আৰু আজিকালি আমি
তুমি এতা চাতত ফুটবল খেলিব নোৱাৰা তুমি চাতত বেমিণ্টন খেলিব নোৱৰা তুমি চাতত বেমিণ্টন খেলিলে বেলেগৰ ঘৰত পৰি যাব। ফুটবল খেলিলে বেলেগ ঘট পৰি যাব। ত সেইটোতো নহয় ন
সেইটো হয় কিন্তু আমি এয়া তো খেলিব পাৰো
কি খেলিব পাৰো লুডু হেল্ল'
হেল্ল'
কোৱা
এই যে লাংৰি যে খেলিছিলো আমি পাথৰ পেলাই পিনে যেন
অ-অ-অ-অ দিয়া দিয়া বুজিছো-বুজিছো।
পিঠু-পিঠু খেলিব পাৰো আমি
অ হ পাৰো-পাৰো। প ন সেইয় আৰু কিছুমান আছে। এইবিলাক এতিয়া ধৰা মইতো খেলিব নাজানো মোক শিকাব লাগিব কোনোবা এতিয়া মোৰ লগৰ খিনিও নাজানে মোক শিকাব লাগিব।
কাবাদ্ডীও খেলিব। পাৰো আমি।
ছাটৰ ওপৰত কেনেকে কাবাডী খেলিব।
ৰিক্স হয় বাৰু। কিন্তু যদি অলপ ফ্ৰেণ্ডলি ৱত খেলো লুকাচুপিও খেলিব পাৰো লুকাচুপিটোতো ঘৰৰ ভিতৰতো কেতিয়াবা খেলিব পাৰোঁ সট এটা আমি ঘৰৰ ভিতৰতে খেলা।
ন মই প্ৰেফাৰ কৰো তোমাৰ তেনেকেলেক্ হৈ পেলাই গেম খেলা অনলাইন গেম ইমান কষ্ট কোনে কৰে তোমাৰ।
আৰু আমি সৰুতে সৰুতে আমি লকেন। কিয় খেলিছিলো।
অ তল চাবি?
তলা চাবি তাৰ পিছত কালাৰ ক কিধো।
কি কি কি?
কালাৰ কালাৰ! য'ত আমি এ এটা মানুহে ৰং। ৰং এটা মানুহে এটা ৰং কব আৰু আমি সেই ৰংটো বিচাৰিব লাগে। আৰু আমি ৰে লাইট গ্ৰীণ লাইটও খেলো।
অ মই নদী আৰু পাতি খ। নেকি নদী আৰু পাৰ খেলিছে ন নদী পানী নহয় নদী পাৰ।
নদী পাৰ খেলৈছিলোঁ।
শুনা নাই তোমাৰ মাতটো বেকগ্ৰাউড ন আহি আছে তোমাৰ।
নদী পাৰ নদী পাৰ।
অ অ অ সুধি আছো সুধি আছো।
নদী পাৰ খেলিছিলো এইবোৰ এইবোৰ কিছুমান খেলা যিবোৰ আজিকালিৰ যুগৰ বাচ্ছাবোৰে নাজানে তুমি যোনটো ক'লা যে ফোনত বহিয়ে কাম বা ক।
এইবিলাক সেইবিলাক সেইবিলাক বিলুপ্ত হৈ গৈছে এতিয়া তুমি। এইবিলাক আনিব লাগিব নবিলাক। নতুনকে মডিফাই। কৰিব লাগিব নতুনকে বনাব লাগিব!
এতিয়া তুমি মই। যিছ আমি ফোনত খেলিলে মাইণ্ড টো চ্বাৰ্প হয় যেনেকে চ'ডাকো বা আমি লুডো খেলিব পাৰো অনলাইন কিন্তু আগতেতো আমি লুডো সেনেকুৱা বৰ্ড গেমত খেলিছিলো ন বা। তোমাৰ আমি এই হাতেৰে টিকটেক যে বনাও যত আমি এটা। কিবা কাগজেৰে বনাইছিলো তাৰ পিছত কটা কাটি খেলিছিলো!
অ কিন্তু তোমাৰ মেইনলি এ। মই ভাবো যে কি চোৱা এতিয়া জাগা নহলেতো তুমি কত খেলও যাব নোৱাৰা ন।
আমি আনকি চোৰ চ চোৰ পুলিচো খেলিছিলো।
মানে মেইনলি আজিকালি লগৰ নোহোৱা হৈছে! ন আজিকালি চবে অনলাইনতে থাকে আছে আমি অনলাইনতে গেম খেলিব বেচা বেছি যায় আৰু
অ সেইটো হয় বাৰু আজি আজিকালি মাক দেউতাকে ইমান ওলাব নিদিয়ে ভয়ত থাকে মহে সামৰি দিব কিবা হৈ যাব। সেইটো বুজিছো, কিন্তু সেয়া আৰু বাহিৰত খেলিব পাৰে ভাল হয় আৰু শাৰীৰিক সেইখিনি থাকে, অকল মানসিক বস্তুটো বঢ়ালে নহ'ব ন', শাৰীৰিককো লাগিব।
তুমি কি খেলা?
মই এনে আবেলি সময়ত বেডমিণ্টন খেলো।
আচ্ছা, তোমাৰ জাগা আছে চাগে আমাৰ নাই নহয়। জাগা থাকিলে খেলিব পৰা যায় আৰু লগৰ লগৰ থাকিলে খেলিব পৰা যায়।
অ', সেইটো হয় বাৰু, কিন্তু এনে লগৰ খিনিৰ লগত মিলি এদিন হ'লেওতো যায় পিনে খেলিব পাৰি।
নাই, আমাৰখিনি আকৌ গেমেই খেলে।
অ' অ', আচ্ছা। হে নহয় সৰু বাচ্ছা খিনিও খেলিলে ভাল হয়। আজিকালি সৰু বাচ্ছাবোৰেও নেখেলে একো চবে অনলাইনে খেলে কিবা পাবজি ফ্ৰী ফায়াৰ
চ' সেইটো আমাৰ শিক্ষা এয়া ক'ব লাগিব নেকি আমি যাতে কি কওঁ খেলা-ধূলাটো এড কৰিব লাগে যেনেকে এতিয়া তুমি যোনবিলাক খেলাৰ নাম নোহোৱাই হৈ গৈছে। সেইবিলাক যদি নতুনকৈ আনিব লাগে এতিয়া তুমি ক'ব লাগিব চবকে, সজাগ কৰিব লাগিব।
সেইটো হয় বাৰু সজাগ কৰাটো বহুত গুৰুত্ব বাৰু তুমি এনে কি খেলি ভাল পোৱা বাহিৰত?
মই বাহিৰত বাস্কেটবল খেলো, ফুটবল খেলো, ক্ৰিকেট খেলো।
অ', প্ৰায় খেলাই চোন তুমি।
খেলো আৰু চবেই দি পাওঁ তাকে খেলে দিওঁ আৰু মোৰ কোনো এনেকুৱা টাইপ নাই যে আজি এইটো নেখেলো সেইটো নেখেলো এইটো বেয়া পাওঁ সেইটো বেয়া পাওঁ।
ত' সেইটো খেলি তোমাৰ শাৰীৰিকভাৱে তুমি ভালতো ফিল কৰা ন', ফ্ৰেছ ফিল কৰা।
আজিকালি যিহেতকে খেলিলে আজিকালি স্কপো আছে বহুত।
তোৰ মাতো শুনা নাই মই।
বোলো আজিকালি খেলিলে বোলো স্কপো আছে বোলো শুনিছো কোটা চোটাও আছে।
অ', সেইটো হিচাপেও ভাল মানে চোৱা কোটাৰ কাৰণে খেলাতকে তুমি নিজৰ নিজৰ কাৰণে খেলাটো বেছি দৰকাৰী।
নহয় নহয় নিজৰ কাৰণেটো খেলিমে নিজৰে এইটো হয় কোটাটো এতিয়া মই ইটো বস্তু খেলি খেলি মই এটা জাগাত মই এডমিশ্বন ল'ব লগা হ'লে মই সেইটো জাগাত এডমিশ্বন পাই যাম, বা যিকোনো জাগাত মই চাকৰি ক্ষেত্ৰত হক পাই যাব ন', তো সেইকাৰণে খেলাধূলাতে হয়।
সেই সেইটো হয় বাৰু, বা যিয়ে হয় আজিকালি মানে পঢ়া শুনাৰ লগত অলপ সেইবোৰ খেলাধূলা থাকিলে ভাল আৰু, এতিয়া পঢ়ি থাকিলেও ল'ৰা ছোৱালী বোৰে আজিকালি ফোনেদিয়ে পঢ়ে বেছিভাগ ত' ফোনেদি পঢ়ে যিহেতিটো ফোনত যদি আকৌ খেলা
এতিয়া তোমাৰ চব চব ডিজিটেলাইজ কৰিব লাগিবই যাব লাগিব।
ডিজিটেল লাইফট বেয়া নহয়, কিন্তু, ছিকে আমি সোমাই গ'লে এতিয়া ডিজিটেল বস্তুবোৰ বনাইছে আমাৰ সহায়ৰ কাৰণে বা আমাৰ প্ৰয়োজনৰ কাৰণে এতিয়া যদি আমি বেছি ডিজিটেলতে সোমাই থাকো তে আমি ডিজিটেলক ইউজ কৰা নাই ডিজিটেলে আমাক ইউজ কৰা যেন হয়।
হয়, এতিয়া তোমাৰ নোটচ চোচ কিবা কিবি মানুহ ৰাখিব লগা হ'লে মানু্হে ষ্টৰেজতে ৰাখে। মানে ইটছ ছেভ অফ অ', তোমাৰ কিতাপক বাচিলে, গছো কাটা নগ'ল, এনভাইৰনমেন্টো ভালে থাকিলে। চ' তোমাৰ ডিজিটেলি ষ্ট'ৰ কৰাটো বেছি ভাল। চ সেইকাৰণেই অবভিয়াচলী পঢ়িব লাগিব।
সেইটো হয়, কিন্তু এতিয়া তোমাৰ আহ খেলা-ধূলাৰ ক্ষেত্ৰত মানে লগ-লগৰি লগত খেলিলে এ যেনিবা এদিন, কোনোবা এদিন ওলাই যায়, ক'ৰবাত গ্ৰাউণ্ডতে বা পাৰ্কতে খেলিলে, সেনেকুৱা বস্তু এটা ভাল আৰু যিহেতু আমাৰ সৰু দিনত আমি আমাক দেউতা সদায় পাৰ্ক লৈ গৈছিলে আবেলি, পাৰিলে। বা ৰবিবাৰে ৰবিবাৰে পাৰ্ক লৈ যায়, যাতে আমি পাৰ্কত খেলিব পাৰোঁ। অকলে গ'লোয়ে যেনিবা তাতে লগ-লগৰি বনালো, সেইটো এটা ধৰণৰ ছচিয়েলাইজিংয়ো হৈ যায় ন? আমি কথা পাতিব শিকিলোঁ মানুহৰ লগত, আমাৰ লগ-লগৰি আমি বনাব, নিজে বনাব শিকিলোঁ। এনেকুৱা নহয় যে, স্কুলত বহিছোঁ একেলগে তেতিয়া বহিছা। আমি এখন পাৰ্কত যাই এটা সৰু বাচ্ছাৰ ভিতৰত তুমি পাৰ্ক এখনত এৰি দিবা মানে, এৰি দিয়া মানে, তাতে খেলিব দিবা। খেলিব দিলে সি সি বা তাই যেতিয়া বেলেগ সৰু সৰু বাচ্ছা ছেম এজৰ পাব আৰু পাই পিনে সি এ সি অ যেতিয়া কথা-বতৰা পাতিব, সিহঁতে নিজে শি
হেল্ল'
কৈ থাকা, কৈ থাকা কৈ থাক মই কৈ থকা কৈ থকা অ
হেল্ল'
হেল্ল' কোৱা, কোৱা, কোৱা কৈ থাকা
ন?
উম নাই বোলোঁ। তোমাৰ এতিয়া কি ক'ব এতিয়া চবে তোমাৰ কি কম জাগা নাপায় ন বে?
সেইটো হয় কিন্তু মই কৈছোঁ পাৰ্কত গ'লে ভাল আৰু।
সেইটো হয় বাৰু।
পাৰ্ক বোৰতো আজিকালি বনাইছেই খেলাৰ কাৰণে।
অ সেইটো হয় বাৰু
সেইটোৰ কাৰণে। তোমাৰ আশে-পাশেওটো পাৰ্ক আছে। হেল্ল'।
আমাৰ ইয়াতে নাই।
তোমাৰ আশে-পাশে পাৰ্ক নাই?
বহুত দূৰত যাব লাগে আমি। আমি বহুত দূৰত যাব লাগে।
অ তে খোজ কঢ়াওটো হৈ যায় ন?
এই আমাৰ খোজকাঢ়িলে দুদিন লাগি যাব, পাৰ্ক বিচাৰোঁতে বিচাৰোঁতে।
কবা আশে-পাশে নিশ্চয় পাৰ্ক-চাৰ্ক হ'ব, এখন চহৰত পাৰ্ক নোহোৱাকেটো চহৰখন ন'বনে যিমান জানো।
নাই একদম নাই আমাৰ ইয়াতে, জেগাই নাই আমাৰ ইয়াতে বিল্ডিঙে- বিল্ডিং', ব্ৰিজে-ব্ৰিজ। খোজ কাঢ়িবয়ে জাগা নাই মানুহ উ, হেল্ল'।
হেল্ল' অ, কোৱা।
মানে, মানুহে ফুটপাততে গেলি যাব নেকি।
সেইটো আৰু বেয়া কথা, সেইটো আমি বেলেগ এদিন পাতিম বাৰু।
দিয়া দিয়া তোমাৰ লগত কথা পাতি ভালে লাগিলে, মই কি কওঁ কি অলপ জ্ঞান পালো। হ'ব দে কালিৰ পৰা মই খোজকাঢ়িব যাম, খেলিব যাম। খেলা-ধূলা কৰিম।
অ', দিয়া দিয়া।
দিয়া